নমস্কাৰ।
উ অথনি যে আমি এই জীৱনীবিলাকৰ কথা পাতি আছিলো, আধৰুৱা হৈ থাকিল ন?
হয়।
অ, মই তাৰ পিছত আৰু অকনমান ভবেন্দ্ৰ নাথ শইকীয়াৰ বি বিষয়ে পঢ়িলো, ভাবিলো তোমাৰ লগত অকনমান আলোচনা কৰি লওঁ?
হয় হয়, কওকচোন?
তুমি পঢ়িছা নে? ভবেন্দ্ৰ নাথ শইকীয়াৰ বিষয়ে?
ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে পঢ়িছো বাৰু সৰুতে।
হয়। সৰুতে বাৰু তেখেতৰ কিতাপ বিলাকে, বহুত জনপ্ৰিয় আছিলে। আৰু চিনাকী আছিল সকলোৰে। আমাৰ স্কুলত কেতিয়াবা, পুৰস্কাৰ পালেও তেখেতৰ দিছিলে হায়। মই পাইছিলো, এখন তেখেতৰ কিতাপ শৃংখল।
শৃংখল হয় হয়। সেই কিতাপখনৰ কাৰণে, তেখেতে বঁটাও লাভ কৰিছে নহয়।
অ সাহিত্য‌ একাডেমি বঁটা লাভ কৰিছিলে তেখেতে ঊনৈছশ চিসত্তৰ চনত। হয়। আৰু তেতিয়াহ'লে বাৰু ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে কওঁ অকনমান।
হয়, হয়।
আমি ডক্টৰ ভ ৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল আপোনাৰ ঊনৈছশ বত্ৰিশ চনৰ বিশ ফেব্ৰুৱাৰী।
বিশ ফেব্ৰুৱাৰী।
বিশ, বিশ ফেব্ৰুৱাৰীত আৰু নগাঁও নগাঁৱৰ কোনখন ঠাই থৈছিল? ফৌজাদাৰী পট্টিত চাগে। হয়নে?
হয়, হয় ফৌজদাৰি হয়, ফৌজদাৰী পট্টিত হৈছিল আপোনাৰ।
ফৌজদাৰী পট্টিত হৈছিল নগাঁৱত, মই এইটো নাম আজি প্ৰথম শুনিছো। আৰু তেখেতৰ পিতৃৰ নাম আছিল কুমাৰ শইকীয়া আৰু মাতৃৰ নাম আছিল চম্পা
আৰু ঊনৈছশ আতচল্লিশ চনত ভবেন্দ নাথ শকীয়াই নগাঁৱত গভমেন্ট হাইস্কুলৰ পৰা তাৰ মাৰ্কসহ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।
হয়।
ষ্টাৰ, ষ্টাৰ কৰিছিলে মানে ষ্টাৰ মাৰ্ক পাইছিলে মেট্ৰিক পৰীক্ষাত। আৰু ঊনৈছশ পঞ্চাশ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত ইণ্টাৰমিডিয়েট পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়, পুনৰ কটন কলেজৰ পৰা আৰু উনৈছশ পঁচপন্ন ছাপন্ন চনত, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম এছ ডিগ্ৰী লাভ কৰে। আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ কৰ্ম জীৱনৰ বিষয়ে ক'লে, ভবেন্দ্ৰ নাথ শইকীয়াই পোন প্ৰথমে তেওঁৰ কৰ্ম জীৱন আৰম্ভ কৰিছিল শিৱসাগৰ কলেজৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা ৰূপে। আৰু ইয়াৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপেও কাম কৰে।
হায় গুৱাহাটী বিশ্ববিদ্যালয় হায়।
হায় আৰু ঊনৈছশ ঊনসত্তৰ চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত আঞ্চলিক ভাষাত পাঠ্যপুথি ক্ৰণ উন্নয়নৰ সমন্বয় সমিতিৰ সচিব হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেখেতে। আৰু ঊনৈছশ বাসত্তৰ চনত তেওঁ সংগীত, নাটক একাডেমীৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰে। এইখিনি জানিছিল নে আগতে আপুনি?
নাই নাই জনা নাছিলো বাৰু মই, গুহা
কি ক'লে?
হয়, মই আপোনাৰ গুৱাহাটী বিশ্ব বিদ্যালয় বুলি কওঁতে, আপোনাৰ ঊনৈশ আঠচল্লিশ চনত যে গুৱাহাটী বিশ্ববিদ্যালয়খন, হৈছিল সেই কথাটো মানে মোৰ মনত আহিছে আৰু।
হয় হয় গুৱাহাটী বিশ্ববিদ্যালয় আৰু- গুৱাহাটী আমাৰ যে হাই কোৰ্ট আছে উচ্চ ন্যায়ালয় আছে, এই দুখনেই ঊনৈছশ আঠ চল্লিশ চনতে স্থাপন হৈছিল।
হয় হয়।
উম' আৰু ভবেন্দ্ৰ নাথ শইকীয়া য়ে অতি সৰু কালৰ পৰাই সৃষ্টিশীল সাহিত্যত মনোনিৱেশ কৰে।
কি কলে?
মানে সৰু কালৰ পৰাই সৃচ তিশীল সাহিত্যত মনোনিৱেশ কৰে, ডঃ ভবেন্দ্ৰ নাথ শইকীয় দেৱে।
হয়,
উম' তেখেতৰ বিভিন্ন গল্প-পুথিও আছে। তেখেতে বহুত গল্প-পুথি ৰচনা কৰিছিল।
হয়, গল্প পুথিৰ নাম জনাব নেকি আপুনি মোক?
হয় হয় সেইবোৰৰ ভিতৰত আপোনাৰ প্ৰহৰি, বৃন্দাবন, গবৰ, সেন্দুৰ, সেন্দুৰ আৰু শৃং খল এই দুখনত চিনাকিয়ে চাগে।
হয় হয় নামটো শুনিছো আগতে, শৃংখলৰ কথাটো আমি পাতিলোয়ে বাৰু।
শৃংখল ভবীন্দ্ৰ নথইকীয়া শ্ৰেষ্ঠ গল্প, আৰু আৰু আছে তেখেত। তৰ অৰংগ, আকাশ, এই বন্দৰৰ আবেলি। উপকণ্ঠ আৰু। সান্ধ্য ভ্ৰমণ, উপকণ্ঠ আৰু সান্ধ্য ভ্ৰমণ, ইয়াৰ ভিতৰত শৃংখল শীৰ্ষক গল্পপুথিৰ বাবে অকণ আগতে যে কৈছিলো। ঊনৈছশ ছয়ত্তৰ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে।
হয় হয়।
উম' আৰু গল্পৰ নিচিনাকৈ ডঃ শইকীয়া দেৱে, মানে ছাত্ৰ অৱস্থাতে উপন্যাস ৰচনাতো হাত দিছিল মানে। ছাত্ৰ ছাত্ৰাৱস্থাতে থাকোতে উপন্যাসো মানে ৰচনা কৰিছিল। উনৈশ বাৱন্ন চনত নগাঁও পুতিঘড় প্ৰেছ প্ৰকাশ কৰা। ডিটিকটিপ উপন্যাস, আতংকৰ শেষত তেওঁৰ প্ৰথম উপন্যাস।
হয় হয়, এইটো আপোনাৰ, হয় হয় মই সেইটোৱে ক'ব ওলাইছিলো।
ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম উপন্যাস খনৰ নাম কি।
হয় আতংকৰ শেষত।
আতংকৰ শেষত।
হয়।
আৰু তেখেতে সামাজিক উপন্যাসো লিখিছিল।
হয়।
এই আতংকৰ শেষত যে উপন্যাসখন লিখিছিল। ইয়াৰ সাতাইশ বছৰ পিছত হে, আৰু শইকীয়া দেৱে ঊনৈশ ঊনাশী চনত প্ৰথম সামাজিক উপন্যাস, লিখিছিল অন্তৰি।
হয় হয়, হয় ঊনৈছশ ঊনাশী চনত।
হয়।
হয় হয়।
উপ্যাস সেইখন প্ৰথম সামাজিক উপন্যাসখন। অন্তৰীপ আৰু তাৰ পিছত তেখেতে দ্বিতীয় আৰু এখন সামাজিক।
উপন্যাস।
হয় আপোনাৰ মাততো ভালদৰে অহা নাই।
হয় হয়।
আপোনাৰ মাততো ভালদৰে অহা নাই।
হয় শুনিছো গম পাইছো ৰব, মানে ভবেন। ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ প্ৰথম জোনখন আছিল সামাজিক উপন্যাস। সেইখন হ'ল। আপোনাৰ, সন্তদ্বপ আৰু তেখেতৰ। দ্বিতীয় সামাজিক উপন্যাসখন হল ৰম্যভূমি। দ্বিতীয় সামাজিক উপন্যাসখন ৰচনা কৰিছিল তেখেতে ঊনৈছশ একাননব্বৈ চনত।
হয়। মনত ৰাখিবলগীয়া কথা।
হয় হয়, আৰু ঊনৈছশ একানব্বৈ চনতে আৰু এখন। উপন্যাস তেখেতে প্ৰকাশ কৰিছিল, এইখনৰ নাম। জানে নেকি। সেইখন, আছিল মৰমৰ দেউতাৰ নামেই।
মৰমৰ দেউতা।
হয়।
কিশোৰ উপন্যাস তেখেতৰ হয় হয়।
হয় হয় কিশোৰ উপন্যাস মৰমৰ দেউতা নামেৰে এইখন উপন্যাসত মানে
হয়
বিপুল নামৰ, অতি। মৰমে শাসন কৰিব না আৰু শেষত ল'ৰাজন সৎ পথলে অহাৰ ইংগিত। মনোৰম কাহিনীৰে বৰ্ণনা কৰিছে।
হয়।
তাৰ উপৰিও তোমালোকৰ ভাল হওক শান্ ষ্ট শৃষ্ট ধৃষ্টপুষ্ট মহাদুষ্ট। মহা দুষ্টৰ দুষ্ট বুদ্ধি তেওঁৰ আন আন মানে শিশু সাহিত্য এইবিলাক
হয় হয় শান্ত হিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এইখনৰ ওপৰত আ আপোনাৰ আহ তেখেতৰ এইখন মই সৰুতে পঢ়িছিলো
উম তেনেকুৱা বহুতো গল্প পুথি হয় হয় মানে তে খেতৰ বহুত মানে শিশু আলোচনী থকাৰ বাবে মানে শিশুসকলৰ তেখেত বহুত জনপ্ৰিয় আছিল মানে
শিশু সকলৰ মাজত হয় সুফুৰা পঢ়িছোঁ সৰু তে এতিয়াও মনত আছে সফুৰা আগতে
তেখেতে সম্পাদনা কৰা
হয় হয়
অফুৰা
হয় হয় চলচিত্ৰও এখন আছে আপোনাৰ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট বুলি সৰুতে চাইছিলোঁ হয় হয়
উম, এইটো বাৰু মই নাজানিছিলোঁ।
হয়।
এখেতে কিছুমান ছ -ছবিও নিৰ্মিত কৰিছিল চাগে নিৰ্মাণ কৰিছিল।
হয় - হয়।
উম, সন্ধ্যা ৰাগ অনিৰ্বাণ অগ্নি স্নান কুলাহ'ল সাৰথী, ইতিহাস, কালসন্ধ্যা এইবিলাকেই আছে।
হয়।
আৰু ইয়াৰ বিতৰত তেওঁৰ কোলাহ'ল সাৰৰ্থি সফলতা লাভ কৰিছে। উনৈছ পঁচিছ চনত চলচ্চিত্ৰই শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটাও লাভ কৰিছে।
হয় -হয়
আৰু অসমৰ বৌদ্ধিক মহলত বহুল ভাৱে চৰ্চিত প্ৰান্তিক আলোচনীখন এই প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদকো ডক্তৰ ভবেন্দ্ৰ নাথ শইকীয়া দেৱে।
হয়- হয় বহুতো সৃষ আছে তেখেতৰ জানিবলৈ দিয়া বহুতো আছে হয়- হয়-হয়। আৰু কওকচোন?
আৰু ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া আন এক অনন্য কৃতি হ'ল শিশুৰ কল্যাণৰ বাবে নিৰ্মাণ কৰা আৰোহণ অনুষ্ঠান। তেখেতে আৰোহণ অনুষ্ঠানটোও উম আৰম্ভ কৰিছিল।
হয়-হয়
ডক্তৰ ভবেন্দ্ৰ নাথ শইকীয়া এনে ব্যক্তি যি এ নিজৰ প্ৰ বিভিন্ন ধৰণৰ
হয়।
তেখেতে সম্পদ বঁটাও লাভ কৰে এইটোত প্ৰয়োজনীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা কেতিয়া লাভ কৰে এইটো? আৰু চনত পদ্মশ্ৰী
হয়, কি ক'লে আপুনি?
তেওঁ মানে আমি অচৰতে সেইটো অতি প্ৰয়োজনীয় মানে পৰীক্ষাত আহিয়ে থাকে। এইটো প্ৰশ্ন
হয়-হয় এইটো মই নুশুনিলো আপুনি যে জনালে পদ্মশ্ৰী সন্মান কে কেতিয়া পাইছিল তেখেতে
কি কলে?
দুহেজাৰ এক চনত হয়- হয়।